হেল্ল'
হেল্ল' নমস্কাৰ
হয় নমস্কাৰ কি কৰিছে
হয় মই আছো আপুনি
অ মইয়ো এনেই আছো অকনমান খোৱা বোৱা কৰিলে
অ খোৱা বোৱা মানে কৰা নাই ৰাতিপুৱাই কলেজ আছে ক্লাছটো কৰি আহি পেলাই এতিয়া খাম আৰু বনাই আছে
অ কলেজৰ পৰা আহিলে আপুনি
অ অ
অ মই খোৱা বোৱা কৰিলো খাই বৈ এতিয়া এনেই আছো ৰেষ্ট লৈ আছো এনে অকমান বহি আছো
হয়।
অ আপুনি কলেজ পঢ়ি আছে।
অ কলেজ পঢ়ি আছোঁ।
অ এতিয়া খোৱা বোৱাটো নিজে বনাই মেলি।
অ নিজে অ নিজে বনাই মেলি ৰুমত আছো আৰু দুজন নিজে বনাই পেলাই। আহ।
অ ঠিকে আছে।
হয় আপুনি কি কি কৰি আছে কেনেকুৱা।
মই তেনেকে একো কৰা নাই বাৰু মই হাউচ ৱাইফ হয় ঘৰ। ঘৰ সংসাৰ চলাই আছো।
হয়।
বনাই মেলি খালো খাই বৈ এতিয়া এনে ৰৈ লৈ আছো আৰু।
অ।
উম বাকি। আপুনি এতিয়া কলৈ কোনটো ক্লাছত পঢ়ি আছে বা।
অ মই এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা পোৱাছ। কৰি পেলাই এই কিবা বিষয় তাত পঢ়ি আছো আৰু।
অ হয় নেকি।
হয় হয় কলেজ নহয় এইটো আপোনাৰ এভিয়েচনৰ কৰ্চ হয়। উলুবাৰীত আছে হয় হয়।
অ এনেই পঢ়া জাৰ্নি টো কচোন কওকচোন বাৰু। আপোনাৰ পঢ়াতো কেনেকুৱা পঢ়া কেনেকুৱা হৈছে ভালেই চলিছে।
অ ভালেই ভালেই। ঠিকেই চলি আছে এতিয়ালৈকে পিছৰটো নাজানো আৰু কি হয়
অ অ এক্জাম চেগ্জাম তো হোৱা নাই এতিয়া।
এক্জাম হোৱা নাই মানে আমাৰ এক্জাম অনলাইনতে হয় আৰু। অনলাইনতো দিব লাগে অ হয় হয়। এছ এচাইনমেন্ট থাকে এইবিলাক। স্প্ৰে প্ৰভ কৰিব লাগে লিখি পেলাই।
অ হয় নেকি হয় হয় হয় ঠিকে আছে গৰম। অনুভৱ কেনেকুৱা হৈছে গৰমত।
তোৰ। বেল আমাৰ তাঁত বাৰ অলপ ঠিকেই কিন্তু এয়া গুৱাহাটীত মানে বহুত। কি কম আৰু তেনেকুৱা।
গুৱাহাটীততটো গৰমৰ কথা নকবই আৰু গুৱাহাটীত বহুত গৰম হয়।
হয়। আৰু ত বৰষুণতো এইবাৰতো পৰাই নাই গুৱাহাটীত এতিয়ালৈকে।
অ অকনমান দিছিলে অলপ আগতে বৰষুণ।
অলপ আগতে দিছিলে আৰু কিন্তু একো হোৱা নাই একোৱে হোৱা নাই এনেই জাষ্ট।
হোৱা নাই জাষ্ট অকমান দিছিলোঁ। লগে লগে আকৌ গৰমতটো আহিলেই নহয় ডাৱৰীয়া। বও এনেকুৱা ডাৱৰীয়া নহয় আৰু হাৱা চাৱা নাই একদম বন্ধকোটা তেওঁৰ নিচিনা হৈ আছে।
অঁ হয় হয়।
লগালগ ৰ'দটো দিয়ে দিয়ে আৰু।
অ আপুনিও গুৱাহাটীৰ পৰাই নেকি।
হয় হয় গুৱাহাটীৰ পৰাই।
অ অ অৰিজিনেলি গুৱাহাটী নে থাকা কিবা। কৰ্মসূত্ৰে।
কৰ্মসূত্ৰে মানে কি ইয়াতে হয় বাৰু।
অ অ অ।
অৰিজিনেলিয়ে থাকা হয় বাৰু।
হয় হয় হয়।
অ খালি আপুনি গাঁৱত গৈছে নে নাই যোৱা।
অ মই এই সপ্তাহত যোৱা নহ'লহে ক্লাছ থাকাৰ কাৰণে। আৰু কিবা অকণমান অনলাইনৰ কাম থাকিছিলে।
অ হয় নেকি মাহঁতৰ খবৰ ভাল। অ অ কবৰটো পাই আছে আপুনি।
হয় হয়। নহয় এনেই বাকী সপ্তাহ গোটেই কেইটাতে গৈছিলো কিন্তু এই সপ্তাহত হে যোৱা নাই। কাম অসুবিধাৰ কাৰণে অ।
অ হয় নেকি গৰমৰ বন্ধত যোৱা হব নে নাই।
গৰমৰ বন্ধত যোৱা কথা ভাবিছো যাম। বুলি ভাবিছো তিছত আকৌ লগৰ খিনিয়ে আকৌ অলপ ফুৰিবলৈ যোৱা কথাও কৈ আছে।
অ অ হয় হয় কত ফুৰিব যোৱা কথা আছি।
ফুৰিব মানে এইফালে শ্বিলং তিলঙৰ ফালে কথা কৈছে আৰু ওচৰতে।
অ হয় হয় গৰমত। দিনত বাৰু শ্বিলংটো ভালে লাগে চাগে মই এতিয়ালৈকে যোৱা নাই। আগতে গৈছে নে আপুনি।
অ সৰুতে যাম পাহৰিলো আৰু তেতিয়া থি ফৰতে সৰু। যোৱা আৰু যোৱাই নাই তেনেকে ডাঙৰ হোৱাকে।
অ অ এতিয়া যোৱা যোৱা প্লেনিং কৰি আছে।
প্লেনিং কৰি আছিলে গৰমো আৰু আকৌ দুদিনমান বন্ধ পালে অকন ফুৰি অহাও হ'ব। মাইণ্ড মনটোও ভাল লাগিব সেইবুলি আৰু।
অ গৰমৰ বন্ধততো দিবই চাগে আজিটো। টো কাইলে মানে কমপ্লিট হ'বই। অ ফুল কে নিদিয়ে নে।
নাই নাই নাই সেয়াত এনেকুৱা ইয়াত নাই আৰু।
অ হয় নেকি অ চিষ্টেমটো অকমান বেলেগ।
হয় হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত আৰু বন্ধ পাম বুলি আশা নকৰাই ভাল মানুহে তেনেকুৱা নিচিনা আৰু।
অ হ হয় হয় বাৰু।
মেট্ৰিকৰ আগলৈকেহে মানে জুলাই মাহতো গৰমৰ বন।
জুলাই মাহতো গৰমৰ বন্ধ হয় হয় সেইটো হয় বাৰু।
হায়াৰ ছেকেণ্ডেৰীত পঢ়াৰ পিছত মানে বন্ধটো অকণ পোৱা অকণ মুসকিলেই তেনেকুৱা।
মস্কিল হয় সেইটো হয় দায়িত্ব এটাত আহি পৰে আৰু পঢ়াৰ।
সেইয়াই অ নিজৰ মানে লাইফ জীৱন।
তো বহুত ভাল।
হয় হয় সেইটোৱেই।
উম। তাকেহে এতিয়া খাবলে কি । মই ৰাতিপুৱা খালো কিবা মাংস ব্ৰইলাৰ আনিলো।
অহ অহ
তাকে আলু লগতে তেনেকে বনাই মেলি খালোঁ।
অহ অহ
দিনত এবাৰেই খোৱা হয় আৰু
অঁ অঁ ৰাতিপুৱাই খাই চাগে
অ এঘাৰটামান বজাত
অ তেতিয়া হৈ যায় আৰু
হৈ যায় আৰু ৰাতিলৈকে হৈ যায় ৰাতিটো বেছি দেৰিলে না
অ অলপ সোনকালে চাৰে আঠটা আঠটা মানত তেনেকৈ অ দচ দেৰিও হয় দচটা মানেতো দেৰিয়ে হৈ যায় অলপ
চাৰে নটা দচটা মান বাজি যায় আৰু এতিয়া গৰমত। দিনৰ কাৰণে তেতিয়ালৈকে পাৰিছে ঠাণ্ডাৰ দিনতো হয়। ঠাণ্ডাৰ দিনততো চাৰে নটালৈকে বহুত টাইম হৈ যায় আৰু চাৰে নটালৈকে নোৱাৰেগে।
বহুত হৈ যায় হয়।
উ পিছে আপোনালোকৰ? খোৱা বোৱাটো এনে বাৰটাৰ পিছত খোৱা হয় দিনত।
অ। দিনত মানে আমাৰ ক্লাছটো মানে ক্লাছটোৰ লগত কথা কেতিয়াবা মানে ভাতিবেলাও পৰে কেতিয়াবা দুপৰীয়াও পৰে কেতিয়াবা ৰাতিপুৱাও পৰে। সেই ক্লাছটো যেতিয়া অঁ মানে মোবাইলত আপডেট দি দিয়ে। যে কাইলৈ ক্লাছটো ইমান টাইমৰ পৰা তেনেকে ল'ৰা ছোৱালী খিনি যায় আৰু ক্লাছটো কৰে আৰু বেছি। চব মানে অনলাইনতে কাম হয় আৰু তেনেকুৱা। শিক্ষাকে ধৰি কিবা লিখা পঢ়াৰ পৰা যি হয়
অ আজিকালি ডিজিটেল হোৱাৰ পৰা চব অনলাইনে হয় বাৰু প্ৰায়খিনি এক্জামে অনলাইন হয়
অ সেয়া। সেইটো কাৰণে। সেইটো কাৰণে তাৰ অনুসৰি ভাতটো মানে কেতিয়া বনাব লাগে তেনেকৈ বনাওঁ।
অ অ টাইমটো চাই মেলি চাই মেলি আৰু টাইম টো মিলাব লগীয়া হয় ঘৰত নাথাকে যিহেতু নিজে বনাই খাব লগীয়া হয় তেনেকে মেনেজ। কৰিবলগীয়া হয় আৰু
অ তাতে আকৌ দুটা লৰা থাকো একেলগে ইমান আৰু ল'ৰা মান। একো হেৰি নাই। জুতি পুতি আৰু কিবা এটা হলেই হয় বা বাহিৰৰ পৰা।
তেনেকে নিজে নিজে বনাই খাই মেলি কলেজ গৈছিলো নিজে। পঢ়িছো বাচন বৰ্তন নিজে ধুইছো।
হয়।
চব ঘৰৰ কামতটো নিজেই কৰিব লাগে এতিয়া?
অ সেইটোৱে।
টাইমতটো বহুত মিলাবলগীয়া হৈ যায় কেতিয়াবা নিমিলা হৈ যায়।
হয়।
কেতিয়াবা আকৌ কলেজৰ প্ৰেছাৰত বা ক্লাছৰ প্ৰেছাৰত তেনেকে নোখোৱা। কও যাব লগগীয়া হৈ যায় সেটো সমস্যাটো আছেই।
অ। তেনেকেই আৰু দুবছৰ এবছৰ পৰীক্ষা পঢ়া কেইদিন কত। কটালেই আৰু পিছৰটো পিছত কি হয় দেখা যাব।
অহ। অ অ পঢ়া সময়তো ভালকে পঢ়িলেই হ'ল।
হয়।
খোৱা বোৱাতো মানে কি আৰু চলি থাকিলে হ'ল খালি পঢ়া শুনা। কষ্ট খিনি ভালকে কৰিলে।
হয়।
পঢ়াৰ মূল্যতো হলে হল আৰু মা দেউতাৰ কাৰণেও ভাল লাগে নিজৰ। কাৰণে কিবা এটা ভাল হয়।
হয় ঠিক। বাকী আপোনাৰ ঘৰ অ কওক
হয় হয়।
কওক কওক।
আপুনি কি বনা বনাবলে কি কি ৰেডি কৰিছে এতিয়া?
এতিয়া দালি তাৰপিছত আলু ভাজি। আচ আছে উম তেনেকে আছে ভাত আৰু তেনেকে খাম তাকে বৰষুণটো পৰো পৰো ভাবি আছে বোলো। যদি পৰে কিবা এটা আনিম মা সেনেকে
অ', গৰম বেছি হলে অ গৰম বেছি হলে মাংস খায়ও ইমান ভাল নালাগ
অ', সেইটোৱে।
উম গৰমটো অকনমান ঠাণ্ডা হব লাগে তেতিয়া কিবা কিবি বনাই খাবলৈ বহুত ভাল লাগে আৰু।
হয়' হয় এ
অ', মাংসৰ ভিতৰত কি ভাল বা তুমি।
মাংসৰ ভিতৰতো ভাল পাওঁ বুলি ক'লে মই এই আপোনাৰ গাহৰি মাংসতোৱে ভাল পাওঁ। কিন্তু এট অ', খাওঁ খাওঁ।
অ', মইও বহুত ভাল পাওঁ।
হয় হয় নাই এইটো প্ৰায়ভাগৰে ভালেই পায়। কিন্তু অসুবিধা হয় শৰীৰৰ কাৰণে বাৰু। সেইটো এটা চৰ্বিটো বেছি এতিয়া সেইটোৱে।
সেইটোৱে বেছি খাব নালাগে আৰু।
অ', সেয়াই। মানে কমাই খায় সদায় খায় তেনেকুৱা নিচিনা কৰিলে ভাল।
ভাল অ', আৰু গৰমৰ দিনত মানে খালে অকনমান কিবা হয় আৰু প্ৰব্লেম এটা হয় মানে কি বহুত গৰম যে হয়। তেলতো বহুত বেছি চৰ্বি বহুত বেছি হয় সেইটো কাৰণে গৰমৰ দিনত। আৰু গৰম নিচিনা লাগে মানে।
হয়।
গাহৰি মাংস খো খাই দিয়াৰ পিছত। অ', মই মাজে সময়ে। খাই থাকো বাট গৰমৰ দিনত ইমান নচলে আৰু।
অ', অ', এইটো ঠাণ্ডা দিনত খাই বেছি ভাল লাগে আৰু।
অ', বেছি ভাল লাগে। উম ঠিক আছে বাৰু আপোনাৰ লগত কথা পাতি ভাল লাগিল।
হয়' হয় ঠিক আছে বাৰু দিয়া
অ', ধন্যবাদ।
ধন্যবাদ হয়।